অ', শুন চা না?
অ', হয় নমস্কাৰ।
হয় হয়। মানে মই ফোন কৰাৰ উদ্দেশ্যটো হ'ল মানে মই এটা টপিক অনচিলো আৰু না আপোনাৰ লগত মানে ডিচকাচন কৰিম আৰু না।
হ'ব।
অঁ', মানে হয় হয়।
অ', আপনাৰ কি কি কি কি টপিক বা উদ্দেশ্য লৈ ফোন কৰিছে আপুনি কৈ দিব।
হয় হয় টপিকটো হ'ল মানে ফেষ্টিভেল আৰু না যে আমাৰ যে ফেষ্টিভেল আছে আৰু না অ', অনুষ্ঠান হয়। অনুষ্ঠান আজি হয় হয় অ', মানে আমাৰ যি পূজা পাতি হয় বা মেলা মেলা ইয়াৰ বিষয় আলোচনা কৰিম আৰু না আপোনাৰ লগত মানে মই ফাৰ্ষ্টট সুধিব ল মানে যি আমাৰ দূৰ্গা পূজা হয় আৰু না ইয়াৰ মানে আপুনি মানে কেনেকা মানে ফিল লাগে আৰু না মানে দৰ্গা পূজা আহিলে মানে উৎসাহটো কেনে লাগে এইটো মানে আপুনি অলপ ক'ব পাৰিম নেকি।
হয় এ এইটো মই ক'ব পাৰিম আহ আহ দূৰ্গা পূজাটো হ'ল আমাৰ অকল অসমৰ নহয় এইটো অল ইণ্ডিয়া অল ৱৰ্ল্ড হিন্দু মানুহৰ কাৰণে এটা পবিত্ৰ দিন হয়। দুৰ্গা মাতাৰ আৰু এইটো আমি খুব ভালকৈ পালন কৰা হয়। আৰু আমাৰ অসমতো বহুত বেছিকে পালন কৰা হয় ইয়াতচে আৰু আমাৰ কলকাতাত এ বেছি ডাঙৰকৈ আমাৰ দুৰ্গা পূজা এ অনুষ্ঠানতটো বা পূজাটো ভালকৈ এ পালন কৰা হয় এনে আমাৰ এৰিয়া দুূৰ্গা পূজা কৰি চবৰে মনত এটা উৎসাহ ল উৎসাহ থাকে। আৰু দুৰ্গা পূজাটো আমি ফাৰ্ষ্ষ্টৰ বছৰৰ ফাৰ্ষ্ট পুজাবলে ধৰিলো আৰু এইটো কাৰণে এ আহ মানুহ মানুহবোৰ দূৰ্গা পূজাত আহ ফূুৰ্তিতে বহুত মানুহে কাম চাম বন্ধ ৰাখে আৰু স্কুল কলেজ চবেই বন্ধে থাকে। বন্ধ থাকে দুূৰ্গা পূজা ফাৰ্ষ্ট বা ছেকেণ্ড দিনা। আৰু দুূৰ্গা পূজা বুলি কলে আমি এ মনত এটাই ভাৱ আহে সৰু কালৰ দূৰ্গা পূজা কৰি আমাক এ কি লাগে আহ ফাৰ্ষ্টতে আমাক আহ নতুন কাপোৰ কানি লাগিব আৰু ন দুৰ্গা পূজা অ' হয় উম নতুন কাপোৰ কানি লাগিব আৰু নতুন কাপোৰ কানীৰ কাৰণে আমি এ যিহেতু বাৰিষা বতৰত এ যিখিনি কাম কৰা হয় বা খেতি বাৰী এ যিখিনি পেগ ৰোৱা আহ কথিয়াত তলা এইগিলাক কাম মানে আ আমাৰ কিছুমান অ' সৰু সৰু দৰিদ্ৰ মানুহকেইটা মানে কৰি লয় আৰু ন দুৰ্গা পূজাৰ কাৰণে মানে হয় হয় হয় আগৰ মানুহকেইটা কৈছো মই এতিয়াৰ মানুহতো মই বৰ্তমান কোৱা নাই আগৰ আমাৰ সময় আৰু আমি সৰু কালৰ সময়ৰ মই কথাটো কৈ আছো আৰু অ', কাৰণে পইচা তইচা মানে জগাৰ কৰি লয় তাৰ পিছত দুৰ্গা পূজা আহিলে চবে নতুন নতুন কাপোৰ কিনিব কাপোৰ কিনি কিনে আহ পূজাত ভাল ভালকে যাব আৰু এনেই দুৰ্গা পূজা বুলি ক'লে আমাৰ অসমৰ মানুহ মানে কোনো মানে পূজাতটো মিচ নকৰে আৰু ন সবেই যায় মানে এই এইটোও পূজা বুলি ক'লে চবে মানে উৎসাহ এটা থাকে আৰু বেলেগ ফেষ্টিভেল ক'ব গলে মোৰ এটা ফেষ্টিভেল হয় এইটো হয় আমাৰ বহাগ বহাগৰ এ এটা ফেষ্টিভলে হয়। আহ বহাগ মাহটো বেছি বেছি মানে মন লাগে আৰু মানুহকেইটাৰ আহ কিয়নো আগত আমাৰ অ', চবৰে এটা ফূৰ্তি বা ইণ্টাৰেষ্টৰ সময় হয় আৰু ই সময় আমি অসমীয়া হিচাপে নতুন বছৰ বলে
উম উম
লোৱা হয় আৰু ইটো বছৰত আহ
হয়।
চবে বিহু পালন কৰে আমাৰ অসম অসমৰ মানুহ বেলেগ জাগাত আমি দেখা নাপাও বিহুটো আমাৰ অকল অসমৰ কাৰণে আৰু আহ আপুনিয়ে কওক অলপমান
ফেষ্টিভেলৰে পূজা পাতিৰ বাবে কৈছে না আপুনি হয় হয় হয় মই নিশ্চয় ক'ব পাৰিম আহ যে আমাৰ আমাৰ অসমত বা আমি হিন্দু বাসীৰ মানে পূজা পাতি বহুত আছে আৰু না যেনে আপুনি কৈছে দূৰ্গা পূজা আমাৰ দুৰ্গা পূজাত মানে ফ্ষ ফাৰ্ষট দিন মানে গন দিনত আৰু নেক্স দিনা ফাৰ্ষট দিন এদিনত মানুহগিলা মানে সেৱা কৰিব যায় আৰু দুৰ্গা দেৱী মাৰ মানে ফল মূল আৰু গাজী বুট আৰু চাকি চাকি জলাই পেলাই আৰু মানে প্ৰাৰ্থনা কৰে আৰু যে কিবা এটা মনত কিবা ভাবি আৰু না মানুহগিলাক মানে যি ফেমিলিৰ কাৰবা বেমাৰ আজাৰ আছে আৰু কাৰোবাৰ ষ্টুডেন্টে কি একজাম দিবা আছে গভমেণ্টত এ এণ্ট্ৰেন্ঞ্চ একসাম এক্সামিনেশ্যনৰ মানে ৰিজাল্টটো ভাল হোৱাৰ কাৰণে ইয়াৰ কাৰণে মানে প্ৰাৰ্থনা কৰে আৰু না মানে দুৰ্গা দেৱী মায়ৰ আশীৰ্বাদ বিচাৰে আৰু না মানুহগিলাক তাৰপিছত আমি আৰু পূজাটো মানে বেছিগিলা মানুহটো ৰাতি চাবা যায় আৰু না ৰাতি মানে ডেক'ৰেশচন গিলা ভাল হয় আৰু না আৰু এতিয়াও মানে মনোৰন নতুন হয় আৰু না নতুন নতুন আপুনি যে কৈছে মানে মানুহগিলাক দুৰ্গা পূজাত মানে চবে মানে নতুন নতুন কাপোৰ পিন্ধে আৰু না মানে চবেই আৰু ন কম্পালচৰি হৈ যায় এইটো আৰু না মানে পূজা চিষ্টেম আৰু না মানে চবে মানে ভাল চাল ড্ৰেছ পিন্ধি পেলাই যাই পেলাই মানে ভাল লাগে আৰু না মানে বুজা না পূজা আৰু কি কয় আৰু এইটো মানে এই পূজাত আমাৰ কি মা কি কয় এইটো ষ্টেজ ষ্টেজ বিলাক মানে নৃত্য দেখা যায় আৰু না বিভিন্ন কিবা কিবি আৰু না যেনেবা এছামিচৰ কিবা এছামিছ পৰ্দা চিনেমা আৰু বডসকলৰ বডৰ চিনেমা এনেই দেখায় আৰু না মনোৰঞ্জন কৰে আৰু
অ', হয়।
আৰু বেলেগ বাদেও আৰু আমাৰ আছে চাৰ্কেজ বা যাদু এইখিনিাল দেখায় আৰু না আৰু আৰু বিভিন্ন ধৰণিৰ দোকান আহে মানে ফেমিলি লৈ পেললে যাক সৰু ছোৱালী টো আকৰ্ষণ কৰে আৰু না যেনিবা খোৱা চোৱা বা বেলুন চেলুন এইগিলা মানে পূজাত বিভিন্ন ধৰণৰ আহে বিভিন্ন ভিত মানুহ আহে চব লগ পায় আৰু আলহী আৰু কাৰোবা কৰ্মা বা লগ গিলা পূজাতে মানে লগ হয় আৰু না মানে ভাল লাগে আৰু না পূজা টাইমত
নাই।
আমি ভালদৰে মানে ফেমিলি যাই। পেলাই মানে বেলেগৰ বেলেগৰ দেখা পায়, মানে আৰু ফ্ৰেণ ফ্ৰেণ্, ফ্ৰেণ্ড, ফ্ৰেণ্ড আৰু ফে ফেমিলিৰ যি আলহীবিলাক এইগিলাক আমি লগ পাই তাৰপিছতে আমি কি কয় এইতটো মানে বিভিন্ন মানে মনোৰঞ্জনটো ল'ব পাৰে আৰু না সেইটোৱে আৰু না আৰু আমাৰ দুৰ্গা পূজাৰে নহয়। আমাৰ ফালে বহুত কিবা পূজা হয়। যেনে কি কয়তো গোপাল পূজা লক্ষ্মী পূজা ৰাস মেলা এইগিলা হয়। আৰু না এতিয়াও মানে মনোৰঞ্জন হয় আৰু নাচ মানে এই অক্টোবৰ পৰা ছেপ্টেম্বৰ পৰা ষ্টাৰ্টিং হয় পূজা মাহ আৰু ডিচেম্বৰ মাহলৈকে হয় আৰু না পুজাাগিলা ই মান্থত লগে হয় আৰু না হয়। হয়। আপোনাৰ ফালে কিবা মানে নিজৰ গাঁৱৰ কিবা ডাঙৰ এনে পূজা পাতে নেকি মানে এনে ষ্টেণ্ডাৰড পূজা মানে সাতদিন বা আঠদিন লগে পূজা হোৱা এনে মানে ভাল পূজা মানে
সেইটো আমি পূজা ক'ব নোৱাৰিম। পূজা ব ক'ব নোৱাৰিম। এইটো হ'ল মেলা এটা এইটো ইন্দু ভূটান ইন্দু ভূটান মেলা এটা হয়। ইন্দু ভূট ইণ্ডিয়া আৰু ভূটানে মিলি কিননে এটা মেলা পাতি আৰু ন তাতে ভ ভূটানৰ কাপ কাপোৰ কানি আমি কিনিবা পাৰোঁ, আৰু ভূটানৰ। যিকোনো বস্তু আমি কিনিবা পাৰোঁ। এইটো মেলাত আৰু
হয়।
ভূটানিজ কেইটাও আমাৰ, আমাৰ ফালে আহি খিনি আহ যিকোনো বস্তু কিনিবা পাৰি আৰু এইটো এটা ডাঙৰ, ডাঙৰ মেলা হয়, আৰু ন। এইটো হ'ল আমাৰ নেশচনেল লেভেলৰ মেলা এইটো অ', বাৰ দিন মান থাকে। চাগে অকল খাদ্য অ', বাৰ দিন মান থাকে চাগে আৰু তাতে মেলাত এ এইটো হয়। আমাৰ অ, জানুৱাৰী, জানুৱাৰী হয়। জানুৱাৰী এ, নেক্সট উইক ফাৰ্ষট উইকত নহয় ছেকেণ্ড উইকত হয় আৰু মানে চেন চিকেনৰ
ঠাণ্ডা বতৰত হয় আৰু ন মানে
ঠাণ্ডা বতৰতৰত হয়, আৰু এইটো চবেই ফুৰ্তি কৰে এনজয় কৰে আহ মেলাত যিকোনো মানুহে যায় আৰু ন। এতে ধৰ্মৰ লগত কোনো কথা নাই। আহ চব ধৰ্ম ধৰ্মৰ মানুহে আহে আৰু এইটো এটা মেলা থাকিল আৰু ওচৰত ক'ব গিলি আমাৰ এটা ৰাস মহোৎসৱ হয় আৰু ন
হয়। হয়।
এইটোও মানে ডিষ্ট্ৰিক্ লেভেলৰ উৎসৱ আৰু এ তাতেও বহুত মানুহ আহে আৰু বহুত মানুহ যায় অহ, তাত তাতে যিকোনো বস্তু আপুনি মেলাত যিখিনি থাকিবা লাগে সৰুৰ সৰু-সৰা‌ ডাঙৰ-ডাঙৰৰ লেগি যিখিনি চাবা লাগে। চব বস্তুৱে আছে আৰু ন' ইয়াতে। এইটো বহুত ডাঙৰকে অহ, আমাৰ এৰিয়াৰ ওচৰতে আৰু। অহ, এতে ডাঙকে পালন কৰা হয় আৰু। আৰু নিশ্চয় অহ, ভাল লাগে তাতে যায় কিনে চবৰে ভাল লাগে আৰু
হয়।
মইয়ো-মইয়ো যাওঁ বছৰি যাওঁ মইয়ো আৰু ইয়াৰ পিছত এনেই সৰু-কোলা, সৰু-সুৰাটো আছেয়ে। অহ, গাঁৱৰ ওচৰত অহ, সৰু-সুৰাও আমি এনজয় কৰোঁ বা পালন কৰোঁ। আৰু আমাৰ অহ, মাঘ-মাঘ গানত পুহ মহত এটা আমাৰ পুহ মাহৰ অহ, বাথৌ পূজা বুলি এটা হয়। বাথৌ পূজা বাথৌ পূজাও অহ, জাগা-জাগা বহুত ডাঙৰকে পাতে আৰু ন'। অ বাথৌ পূজা বড়ো মানুহ অহ, এটা উম। অহ, ধৰ্মীয় পূজা, এইটো ইয়াতে অহ, বহুত ডাঙৰকে পালন কৰে আৰু চবে মানি কিনে এইটো পূজা আৰম্ভ কৰে আৰু। আৰু এনাই এইটো বেলেগ-বেলেগ পূজা আছে। এনেই আমাৰ এতিয়া গণেশ পূজাটো অক্টোবৰৰ আগে হ'ব চাগে ন'।
হয়, হয়, হ'ব।
আহ গনেেশ পূজাটো অক্টোবৰৰ আগে হয়, তাৰ পিছত আহ বিশ্বকৰ্মাটো হবয়ে, দুৰ্গা পূজাৰ আগত হয় ন বিশ্বকৰ্মা? এইটোতো আমি ঘৰে ঘৰে পালন কৰো।
আৰু আমাৰ ঘৰে ঘৰে পালন কৰা ফেষ্টিভেল বুলি ক'লে আমি আঘোণ মাহতোত ধৰিব লাগিব আহ আহ চব মানুহৰে নিজা নিজা মান থাকে আমাৰ মানুহৰ মানে এ আঘোন মাহত চবৰে ঘৰে ঘৰে এ
উম ঠিকে আছে আহ আমাৰ এতিয়া টাইমো হৈছে আৰু না, আপোনাৰ লগত কথা পাতিব পেলাই ভাল লাগিল আৰু ন। আৰু পিছত লগ পালে ইয়াৰ বি বিষয় আৰু আলোচনা কৰিম, আৰু আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিল আৰু না। ধন্যাদ
আপোনাকো ধন্যবাদ আপোনাকো ধন্যবাদ থাকিল।
হয়। ঠিক আছে দিয়া।